অ কওক।
কি কৰি আছা।
কি কৰি আছে। মই এ কাপোৰ অ', কাপোৰ কেইটামান ধুলো।
অ'।
হেৰি কৰি মেলি দিলো। এতিয়া, অলপ বহি লওঁ বোলো।
অ'। মই কাপোৰ আনিম বুলি ভাবিছিলোঁ আজি।
অ' কাপোৰটো আনিব।
তানী অক অকণ দেৰিকে বৰষুণটো চাই লওঁ।
অ'। বতৰটো ইমান ঠিক নহয় চাই লওক।
যে ববিনটোও লৈ লওঁ।
অ', কেইটা আনিব।
মেখেলা।
মেখেলাত আনিব, অ'।
দখনমান তানীম।
অঁ। আপোনাৰ নিজৰ নে বেলেগৰ আনিব।
নিজৰে।
অ'
পিছত কাৰোবাক লাগিলে দিম আৰু।
অ' অ' বেচিবও পাৰিব তাৰপৰা।
অঁ।
উম্।
কেনেকুৱা হেৰি হয় দিজাইন। কেইটামান দিবাচোন।
অ' দিম দিয়ক।
অ' ভাল।
উম মই যাব লাগিব। নে
অঁ, কাম বন কৰি আজৰি হৈ পেলাই। আহিবা এপাক।
অ'। যাম দিয়ক। এইয়া অ' হৈছে। ছেহিয়ে কাম আজৰি।
অঁ। এতিয়া মই হেৰিহে কৰিম, এতিয়া দৰকাৰ নাই। আবেলি হ'লেও হ'ব। এতিয়া এখিনি আমাৰ বাৰ টানিছোঁহে টানা নাই আৰু টানিম। সেয়াও এইখিনি ঠিক ঠাক কৰি লোৱালৈকে সময়
উম সময় লাগিব নহয়, উম।
আকৌ চাই লওঁ।
উম ৰাতিপুৱা কি খালে। অওহ
ৰুটি বনালোঁ, ৰুটি চবজি।
উম উম।
কি খালা তোমালোকে?
আমি, এই চাহ খালো।
অহ
অঁ
আকৌ ভাতো বনাব লাগিব
অঁ
দুপৰীয়া আমি চাহ খালো খাই এতিয়া, বনাই কৰি থৈ দিছোঁ। অঁ
খাবলৈ বাকী আছে খাম অলপ দেৰিকে।
অঁ
উম
পথা কাম হৈ গ'ল আও
অঁ কালি ৰুই হৈ গ'ল পথাৰ। ৰুব লাগিব আকৌ অলপ আছে ন, হা
ছোৱালীজনী গৰম বন্ধ দিলে নেকি?
অঁ গৰম
অ গৰম বন্ধ নাই দিয়া এতিয়া পৰীক্ষা শেষ হৈছে যে, অঁ সিহঁতৰ সৰু শ্ৰেণীকেইটামানে পৰীক্ষা হোৱাই নাই। অঁ
সেইকেইটা হোৱা পিছতহে বন্ধ দিব আও, এক তাৰিখ মানে দিব চাগে।
অঁ গৰম
আজি লৰাটোৰ পৰীক্ষা আছে, কি কৈছে, অঁ অঁ, অঁ।
ফুৰিবলৈ যাবলৈ
অঁ যাব লাগিব।
যাবলাগিব অ এনে যাব নাপাও সিহঁতক এপাক খুৱাইো আনিব লাগিব
আহ এই একেলগে যাম দিয়ক আহ
সেই কাৰণে কছো ওল বলৈ কিবা হেৰি বেলেগ কাম বন আছে যদি আজৰি হৈ লোৱা এইকেইদিনতে
অ, অ,
গৰম বন্ধ মাহতে যাম আৰু নহ'লে পঢ়া পঢ়াই হৈ থাকে অকনমান ঘূৰি পকিও আহক। মনটোও ভাল লাগিব। সিহতক
অ নেদেখ অ নেদেখা বস্তুবলাকো দেখিব পাৰিব
দেখিব শিকিব
উম
চাবলগীয়া ধেইৰ বস্তু আছে অ প্ৰথমতে সিহঁতকে বৰদোৱালৈকে লৈ যাম বুলি ভাবিছোঁ। এতিয়া বোলে আৰু ধুনীয়া। ধুনীয়া হেৰি বনাই আছে
অ উম উম যোৱাই না নহয় যাব লাগিব লয়
লাই হংৰা
যাম দিয়ক
অ তাৰপিছত আৰু
ভাতৰ লগত কি বনাব আজি-
ভাতৰ লগত- কি বনাওঁ জানো দালি বনাম বাৰু-
অ অ এ দালিতো লাগেও অ
অ কণী আনি থৈ দিছোঁ কণী, বইল কৰি দিম।
অ।
লৰাটোৱে আকৌ বইল কনিহে ভাল পায় যে
অ।
তাক বইল কৰি আমলেত বেয়া পায়। বেয়া পায় মানে কেতি কেতিয়াবা খাই গোণ্ডগোল হ'ব পাৰে নহয়। পৰীক্ষা চলি আছে যে। গৰমত।
উম, উম।
সেই কাৰ ছোৱালীজনী কি কৰি আছে এতিয়া? অঁ।
উম ছোৱালীজনী আছে। ফালে জেঠাইকৰ ঘৰতে খেলি আছেগৈ।
তাকে বোলো আহিবা এপাক হেৰি কৰিবলৈ কাপোৰখন আবেলি আহিলেও হ'ব। ৱাহ। এতিয়া এইখিনি মই অকলেই কৰিব পাৰোঁ। ফাইভ কাপোৰখন চলোৱাৰ সময়ত মানে ৰাজখন ধৰিব লাগে যে অঁ দুজনী মানুহ হ'লে ভাল হয় আৰু
অ অকলে দিগদাৰ হয় নহয়।
অঁ তাকে ভাবিছো কোনো
উম আহ এই কাপোৰ বিচৰা এই বোৱা কাপোৰ বিচৰা মানুহতো বহুত ওলায়।
অঁ।
বৈছো বুলি গম পালে দিছ। বিচাৰিবই।
অঁ কোনোবাই যদি আগতীয়াকৈ কয় এ তেতিয়া দিব পাৰিম আৰু
আহ
কাপোৰ
ম অ মই ভন্টিহঁতকো সুধি চাম বাও লাগে নেকি?
অঁ।
লাগিলে সিহঁতে ল'ব পাৰিব তেতিয়া।
উম
উম।
কিবা কেনেকুৱা ডিজাইন লাগে সেইটোও সুধিবা।
অ এনেকে সৰু সৰুকে বুটা বাচি দিলেও ভাল লাগে তেনেকুৱা বনাব।
অঁ। মই হেৰি এখন বনাইছোঁ, কোচা কাম জানানে?
পইচা কাম মই নাজানো।
অঁ। উওলাই দি যে কিবা। বি বনায়।
অ নাই মই নেজানো নহয়।
বতাহ থকা, শৰাই থক। কা। টেবুল কাপোৰ, অঁ বনাই। চু আহিলে চাবাহি চোন।
অ। কি কি ৰঙ বনাইছে?
এই ঢেৰ ৰঙৰ দি বনাইছোঁ আও। ম ৰঙা, নীলা, হালধীয়া, গোলপীয়া। তেনেকে ফুল বনাই বনাই।
অ।
বেগ বনাবলৈও শিকি থৈ দিছোঁ বেগটোও বেগ এটাও বনাব লাগিব।
অ মোকো এটা বনাই দিবচোন।
অঁ। আহিলে শিকিব। ক পাৰিবা দিয়া সহজে। খালি কল চা এডাল আনিবা আও।
অ।
মই প্ৰথমতে সেইয়ে দিয়ে শিকিছোঁ। বাঁহৰ বাঁহৰ এদি বনাই বোলে।
অঁ।
বাঁহে দি ধুনীয়াকে বনাই লৈছোঁ চাইচি বোলে আও। সেইডালেদিও বনাই ভাল লাগে। পিছল তেল অকনমান সানি ল'ব লাগে, পিছল পিছ চলহায়
আহ তেেতিয়াহ'লে পাৰি জানো বনাবলৈ
কুফ অঁ একে মিহিকে চাচিব লাগিব
উম
আগটো যোনখিনিত মানে ঊলডাল লাগি থাকিব সেইখিনিকে মিহি কৰিব লাগিব চাচি বোলে ঘৰতে নিজে বনাব বাৰু মই নিজে বনাই লওঁ
আহ ম বনাই পোৱা নাই আ যে তেনেকে অ
এডাল মানে ডাঙৰ ডাঙৰ ওলেদিহে বনাব পাৰি আকৌ ঊলেডী হেৰিও বনাব পাৰি, কাঠেদি ফ্ৰেম্ বনাই লৈ গজাল পুট
অ।
চোফাত প-হেৰি পাৰিবলৈ। চোফা, টেবুল। তেনেকুৱাত পাৰা। চকী, টেবুল।
অ', অ', মাজতে আপুনি যে, অ', মাজ য'তে যে আপুনি ৰিবন বনাইছিলে। চুলিত মৰা, বনাইছ ছে নেকি?।
অ', বনাই আছো। বনাই পেলাই থৈ থৈ দিছোঁ। কাৰোবাক লাগিলে তেতিয়া লৈ যাব আৰু।
অ', এই দে-মাজতে বনাই পেলাই যে এই ছোৱালীজনীক দিছিলে।
অ।
ভাল লাগিছে দেখি।
অ', বনাই থৈ দিছো আৰু কেইডালমান।
অ। বনাবাচোন সৰহকে মই এই স্ক স্কুলৰ, স্কুলৰ লগৰ এইয়া হেৰি ছোৱালী কেইজনী।
অ।
ততে মানে দেখি পেলাই হেৰি বিচাৰিছে যে,
অ।
একে নি দিম মানে। অ', অ', বেলেগ-বেলেগ-বেলেগ-বেলেগ ৰঙৰ বনাব ব
অ।
উম।
কেই ডাল লাগ
অ', বনাব দহডাল মান।
অ। বনাম, দহ ডাল মান আছ বেছিহে আছে চাগে।
অঁ
চালে ওলাব ছাগে। ধেৰ ৰঙৰ আছে।
অ
কমও হ'ব পাৰে বাৰু মই হিচাপ কৰা নাই।
অ কম হলেকে বনাই দিব।
অঁ কম হ'লে বনাই থৈ দিম বাৰু মই চাই পেলাই।
অ
পিছত এই কাপোৰৰ মেখেলা যে মই টানিম কিবা ভাল ডিজাইন আছে যদি চাই থৈ দিবাচোন ঘৰত।
অ দিম দিয়ক চাই ম অ এই ম মোবাইলো মোবাইলতো পায় নহয় ধুনীয়া ধুনীয়া ডিজাইন।
আহঁ।
দেখাই থাকে চাব লাগিব ৰব, অ
কৰি থাকিলে সময় নহ'ব যে।
অঁহ।
ছাই থৈ দিবা।
উম।
কেনেকুৱা হেৰি হয় ভাল কেইটামান চাই থৈ দিবা আও। কেনেক কেনেকোৱা কেনেকুৱা হেৰি হয়।
অঁ অঁ
চাই বোলে তেতিয়া মই কোনকেইটা হেৰি কৰিলে ভাল হ'ব। আকৌ মোৰ তাতো আছে কাপোৰত। আগতে বৈ থৈ দিয়া। সেয়া অফ
অ আগৰ হেৰিটো এই গ্ৰাফৰ বহী গ্ৰাফৰ বহি পায় যে
অ'
ফুল তুলিব পৰা
অ' মই সেয়া আকৌ কিনা নাই যে
অ মোৰ তাত দেখ খন আছে
অ' আনিব লাগিব নহ'লে।
অ' তাতো ভাল-ভাল ডিজাইনে থাকে।
আহ
চাব লাগিব দিয়া
অ' তাৰ পৰা ল'ব পাৰিব দুটামান ডিজাইন।
হ'ব দিয়া ন?
আহ হ'ব দি